হেল্ল'
কেনে আছা ভালে নে
ভাল ভাল তোমাৰ
অ মোৰো ভালেই
অ অ বাকী খবৰ কেনে তোমাৰ
বাকী ভালে ভালে বজাৰ গৈছিলো এই মাত্ৰ আহিলো
হয় হয় হয়
উম এতিয়া বজাৰৰ দাম দেখি কিনে ভয় লগা হৈ গৈছে হয়নে
হয় হয় হয়
হয় তাৰমানে একেবাৰে পাঁচশ টকাৰ বস্তু তোমাৰ প্ৰায় আঠশ টকা মান হৈ গৈছে মানে হাজাৰ টকাৰ বস্তুৰ দাম দেখোন পোন্ধৰশ টকামান হৈ গৈছে
অ ঠিক কথা কৈছা তুমি সেইবাবেই চাগে মানুহে কয় মানে অ টকাই সকলো
কিয় মানে মই ভাবো নহয় দেখোন তেনেকুৱা নহয় নেকি কাৰণ তোমাৰ টকাৰে চব বস্তু কিনিব নোৱাৰি দেখোন। সুখ কিনিব নোৱাৰি।
হয় নেকি, কিয় বা কিয় তোমাৰ এনেকুৱা লাগে?
এ লাগে আৰু, টকাৰে চব বস্তু কেনেকে কিনিবা তুমি, সুখতো কিনিব পাৰি জানো?
অ' কথাটো তুমি ঠিকেই কৈছা, শুনিবলেও ভাল লাগে কিন্তু আ বাস্তৱত। তথা, কি কয়, টকা নাথাকিলে সুখ নাপায় দেখোন।
এ নহয়, নহয়, মোৰ মতে তেনেকুৱা নহয় দেখোন।
উম'।
মোৰ মতে তেনেকুৱা। হয়, হয়, মোৰ মতে তেনেকুৱা নালাগে, টকা দি চব নহয় মানে।
ঠিকেই, তুমি ক ঠিকেই কৈছা, কিন্তু মানে মোৰ দেখাত তেনেকুৱা নহয় নেকি। যেন লাগে মোক, কিয়নো কাৰোবাৰ ঘৰত যদি খোৱাৰ ব্যৱস্থা নাই। আ মানে কৰ্মৰত নাই তেওঁলোক। মানে দৰিদ্ৰ পৰিয়ালৰ হয়, তেওঁলোক সুখী মানে থাকিব পাৰিবনে কোৱাচোন?
এ সেইটো তোমাৰ জীৱনৰ মৌলিক প্ৰয়োজন। মানে তোমাৰ সেইটো পুৰাবলে টকা লাগিবই অলপ চলপ।
উম' নেখেলিবলে মই কওঁ, টকাটো আ মানে কি কয় প্ৰথমতে আহে।
কিন্তু। টকাত থাকিলে সুখ নিশ্চিত নেকি, মানে টকা থাকিলেই সুখটো আহে নেকি মানে? তুমি ভাবাচোন টকা থাকিলেই সুখ হয় নেকি।
নাই, অ' সেইটোও ঠিক নহয়।
এই। আমি প্ৰায় শুনো দেখোন, ধনী মানুহবিলাকে পুৰা হতাশাত ভুগি থাকে। ধনী, ধনী মানুহ বিলাকে।
অ' সেইটো তুমি অ' ঠিকে কৈছা, কিয়নো বেছি মানুহৰ লগত পইচা থাক টকা পইচা থাকিলেও মানে, হতাশ হৈ পৰে মানুহ হয় নে?
হয়, হয়, কাৰণ মানসিক চিন্তা আৰু ভালপোৱা, বিশ্বাস এইবোৰ টকাৰে কিনিব নোৱাৰি দেখোন।
অ' সেইটো তুমি ঠিকে কথা কৈছা, কিন্তু ব টকা থাকিলে বহু সমস্যাবোৰ, আ মানে সহজ হৈ পৰে। বহুত কাম কৰিব পাৰি আমি, দৈনিক জীৱনত সহায় হয়।
হয়, হয়। কিন্তু ঠিকেই বাৰু, কিন্তু
সেইবাবে মই ভাবোঁ, টকাৰ প্ৰয়োজন কিন্তু সুখতকৈ ডাঙৰ নহয় বুলি ভাবোঁ মই। তুমি কি ভাবা বা?
অ' ধৰি লোৱা এজন মানুহ বহুত ধনী হয়, হয় নে? আ' ধৰি লোৱা এজন মানুহ বহুত ধনী।
হয়।
কিন্তু তেওঁৰ পৰিয়ালৰ লগত মানে ভাল সম্পৰ্ক নাই। ত' তেওঁ সুখী থাকিব পাৰিব নে?
কিন্তু সেই কথাটো বহুতেই ভাব নকৰে দেখোন মানে, এনেকুৱা হেৰি হয়।
উম'। এইটো মানে মানসিক মানসিকভাৱে সুখী হ'ব নোৱাৰে মানুহজন।
হয় নেকি?
উম' হয়।
আৰু মই ভাবোঁ মানে ত' কিন্তু তেওঁলে টকা থাকিলেতো বহুতেই কিবা হেৰাইছে। বহুত লোকে টকা থাকিলেও মানে থাকিও মানে বহুত কিবা হেৰাইছে।
হয় তুমি ঠিকে কৈছা। অঁ, সেইবাবে মই কওঁ টকা প্ৰয়োজনীয় কিন্তু সুখতকৈ ডাঙৰ নহয়।
কি কোৱা?
হয়। সেই সেইবাবে মই কওঁ টকা প্ৰয়োজনীয় কিন্তু সুখতকৈ ডাঙৰ নহয়।
পতকৈ ডাঙৰ নহয়। মানে তোমাৰ টকাই চব কৰিব নোৱাৰে মই ভাবোঁ তেনেকে।
উম, যেনে এ টকা হৈছে এটা মাধ্যম, লক্ষ্য নহয়, হয়নে?
কি কৈছে?
টকা হৈছে এটা মাধ্যম ই
হয় হয় হয় হয়, টকা এটা মাধ্যম। যেতিয়া তুমি চাবাচোন যেতিয়া চিকিৎসালয় সকলো টকা খৰচ হয়।
হয়।
যেতিয়া চিকিৎসালয় যায় ত টকা খৰচ হয়।
হয়।
মানে তোমাৰ কি বুলি কয় এইটো টকা উপাৰ্জন কৰিব লাগে কিন্তু টকাৰ বাস হ'ব নালাগে, মই দি মই ভাবোঁ মানে।
উম, কোৱাচোন বাৰু আমি টকা উপাৰ্জন কিয় কৰোঁ?
কি কৈছা?
অ কোৱাচোন বাৰু আমি টকা উপাৰ্জন কিয় কৰোঁ?
টকা কিয় উপাৰ্জন কৰোঁ, টকা মানে আমি চলিবৰ কাৰণে। মানে যিখিনি লাগে আমাক বস্তু তোমাৰ প্ৰয়োজন মানে চলিবৰ কাৰণে মৌলিক যিখিনি বস্তু আছে তোমাৰ
হয়।
এইখিনি ফুৰাবলৈ আমাক লাগে খোৱা লোৱা হওঁক।
খোৱা লোৱা এইবিলাক ন, ক'বলৈ গ'লে নিজৰ পৰি অঁ, ক'বলৈ গ'লে নিজৰ আৰু নিজৰ পৰিয়ালৰ ভাল জীৱনৰ বাবে
হয় হয় হয়।
অঁ।
সেইটোৱে আৰু।
অঁ, তোমাক কি লাগে শেষ অঁ' শেষ লক্ষ্য টো মানে টকাই নেকি, মানুহৰ জীৱনত?
এ নহয় এইটো। টকাৰে কি হ'ব চব টকা হ'লে দেখোন তেনেকুৱা টকা লাগে, কিন্তু টকা হ'লে দেখোন চবেই টকা দি সুখ কিনিব নোৱাৰি নহয়। সুখ বোলা বস্তুটো বেলেগকে বুজা হৈছিল।
অ' মোক লাগে আকৌ মানে জীৱনৰ শেষ লক্ষ্য টো সুখ বুলি।
হোহ হোহ অ' হয় হয় হয় হয়, সেইটো হেৰি তোমাৰ সুখটো, কিন্তু টকা দি কিনিব পাৰি নিকি মানে তুমি ভাবা নিকি?
নাই, নাই নোৱাৰি টকাই দি কিনিব নোৱাৰি। যদি আমি টকা উপাৰ্জন কৰোঁতে জীৱনৰ সকলো সুখ হেৰিৱাই পাওঁ, তেন্তে আমাৰ কি লাভ আছে কোৱাচোন?
হয় হয়, একো লাভ নাই।
এইটো কিন্তু মানে বহুতে ভাবে নকৰে, ভাৱ চিন্তাই নকৰে।
অ অ অ মানুহে একেবাৰে তোমাৰ, সুখ কেৱল ধন -সম্পত্তি নহয় সুস্বাস্থ্য তটো ভাল হ'ব লাগে মানে স্বাস্থ্য ভাল হ'ব লাগে। মানসিক শান্তি লাগে, সন্তুষ্টিও লাগে, সুখৰ ডাঙৰ অংশ, সুখটো এটা ডাঙৰ অংশ মানে মই ভাবোঁ।
অ' বাৰু এটা কথা কওঁ নেকি তোমাক?
কোৱাচোন?
আমাৰ ইয়াতে মানে এজন, আ তেওঁৰ নিজৰ মানে ব্যৱসায়ো আছে।
হয়, হয় হয়।
বুইছা,
হয়,
হয় কিন্তু তেওঁ মানে পুৱা সাত বজাৰ পৰা ৰাতি এঘাৰ, বাৰটালৈ মানে কাম কৰে।
হয় হয়।
উম, ঘৰত মানে সময় দিব নোৱাৰে তেওঁ। ত ল'ৰা-ছোৱালী তেওঁৰ উম, অহ ল'ৰা-ছোৱালীয়ে তেওঁৰ লগত বহি কথা পতাৰ সময়ে নাপায়।
অ, সময় নাপায়। তেন্তে এতিয়া ল'ৰা-ছোৱালীক সময় দিব নালাগে বহি কথা পাতাৰ সময় নাই মানে।
সময় নাই হয়।
তেন্তে টকা থাকিলে তেওঁৰ বহুত কিবা হেৰাইছে মানে তাৰমানে কিবা-কানি হেৰাইছে।
হয় হয় হয়, এইবাৰ তেওঁ নিজে কৈছিল মোৰ ওচৰত টকা আছে কিন্তু সময় নাই বুলি।
হয়, হয়। তাকেটো,
কিন্তু মোৰ গাঁৱত এজন অ' মোৰ গাঁৱত আৰু এজন মানে খেতিয়ক আছে।
হয়।
তেওঁ মানে বেছি টকা-পইচা উপাৰ্জন নকৰে। বেছি ধনীও নহয় কিন্তু চলিব পৰা অৱস্থা আছে তেওঁৰ।
হয় হয়।
হয়নে?
অ আছেতো সেইটোৱেইতো।
উম সন্ধিয়া কা সন্ধিয়া কাম কাম শেষ কৰি পৰিয়ালৰ লগত বহে, হাঁহে, গল্প কৰে। মুখত সদায় হাঁহি থাকে তেওঁৰ।
হয়। মানে তোমাৰ কি বুলি কয় এইটো মানে তোমাৰা খেতি কৰিও বহুত সুখত আছে কিন্তু মানে তেওঁ।
অ', ঠিক কৈছা তুমি।
তাৰমানে কিছুমানে যি তোমাৰ, এ বহুত টকা সম্পত্তি ব্যৱসায় কৰি আছে ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, গাড়ী ডাঙৰ-ডাঙৰ দামী গাড়ী আছে কিন্তু তেওঁলোকে দেখোন ঘৰবোৰত পৰিয়ালত বহুত অশান্তি হৈ থাকে, দেখা পোৱা মানে-মানে তোমাৰ দেখা পোৱা যায়। তুমি কি ভাৱা মানে?
হয়। মোৰ চকুত তেওঁ মানে ব-বহুত ধনী মানুহ।
হয়। হৈয়ো, কিন্তু শান্তি-সুখটো নাই তেওঁৰ।
সুখটো নাই।
অ', সেইটোৱে আৰু। টকা আৰু সুখটো দুইটাই বেলেগ বেলেগ বস্তু, কিন্তু দুইটাই লাগে মোৰ হিচাবত।
দুইটাই লাগে, কিন্তু আজিৰ দিনত আহ মানুহে টকাৰ-টকাৰ পিছত দৌৰি নিজৰ স্বাস্থ্যটো নষ্ট কৰি লৈছে, হয়নে?
হয়, হয়, হয়। নিজৰ স্বাস্থ্য একদম হেৰি কৰি পেলাইছে মানে তোমাৰ টকাৰ পিছতে দৌৰি থাকে মানে। টকাই লাগি থাকে তোমাৰ।
হয়, আৰু যিমান দাউৰি দাউৰি কিনে টকাটো আপ মানে তোমাৰ উপাৰ্জন কৰে আহ, সিমান টকা মানে চিকিৎসা কৰোঁতেই মানে খৰচ হৈ যায়।
হয়, হয়। হয়, হয়। এদিনতে বেমাৰ হ'লে মানে চেজ হৈ যায় মানে।
উম, এইটো বহু মানুহৰ জীৱনত মানে উ সত্য কথা।
হয়। তাকেইতো।
মই মানে এটা কথা মনত ৰাখো সদায়
কোৱাচোন?
অ', টকা উপাৰ্জন কৰিব লাগে, কিন্তু টকাৰ দাস হ'ব নালাগে।
দাস হ'ব নালাগে।
উম, মানুহে ভাৱে যে আৰু অলপ টকা হ'লে মই সুখী হ'ম।
হয়, হয়। হয়, হয়।
পাঁচশ টকা যদি পকেট অ', পাঁচশ টকা যদি জেপত থাকে ভাৱে, আৰু পাঁচশ টকা এটা থাকিলে আৰু সুখ হ'লো হয়।
কাৰো মানে আৰু ভাৱে আৰু যদি তোমাৰ একলাখ টক টকা আছে আৰু একলাখ টকা লাগে মানে তোমাৰ, যিমানে হয় সিমানে নুকুলায় আৰু মানে। লাগিয়ে থাকে তোমাক।
উম, হয়।
ঠিক আছে বাৰু, ভাল লাগিল কথা পাতি।
অ', বাৰু আৰু প্ৰশ্ন আছে, আৰু কথা আছে। এইটো আমি আৰু এইবাৰ ভালকে দীঘলীয়াকে আলোচনা কৰিম।
অ', হ'ব, হ'ব, পিছত কথা পাতিম ভালকে।
উম, উম, ঠিক আছে দিয়া বন্ধু। ঠিক আছে।